হেল্ল'।
অ বাইদেউ?
অ ভাল। ভাল ভাল আপোনাৰ কেনেকুৱা?
অ', মোৰো ভালেই। এয়া, কি কৰি আছে হয়?
এ কি কৰিব, দৈনন্দিন কাম ৰাতিপুৱাৰ পৰা গধূলিলৈকে যিখিনি কৰিবলগীয়া।
অ', এনেকে অ', অ'। আপুনি বহুত ব্যস্ততাৰ দিনবোৰ কত পাই ন?
হয়, হয়। হাঁহ আছে, কুকুৰা, গাহৰি সকলোকে চাব লাগে ন দিনটো?
অহ, অ হয় নেকি? অহ। হাঁহ, কুকুৰা, গাহৰিও যে ৰাখিছে, গাহৰি কি কিয়ে নেকি?
অহ, গাহৰি বিকা হয় আপোনাৰ অকণমানিতে আনি ঘৰতে ডাঙৰ কৰোঁ। ডাঙৰ কৰি বিকা হয়, হয়, হয়।
অ, অ, অ, অ, অ, হয় নেকি অহ। কেটা আছে এতিয়া আপোনাৰ গাহৰি?
এতিয়া বৰ্তমান মোৰ গাহৰি পাঁচটা আছে।
অহ, ভালেমান কেতা, পাঁচটা গাহৰিও বা পোহাতো ধেমালি কথা নহয় দেই, অহ, দানা-পানী বহুত
দানা বহুত লাগে দেই, মানে গাহৰি অকল সেয়েহ ক'ব লাগে, বহুত কাতৰি পৰ্টেন্ত মানে। অহ, খোৱাটোহেতো ইম পতেণ্ট
অহ, অহ, অহ, হয় নেকি? অহ, অহ, আৰু হাঁহ, কুকুৰা? অহ, হয় নেকি? অহ, পৰিষ্কাৰটো । অহ, হাঁহ-কুকুৰাও বিকে নেকি আপুনি?
হাঁ- কুক বিকোেয়ে, এ বাৰ ঘৰত তাতে উমনি হৈ পোৱালি জন্ম হয়, পোৱালি খোৱা আকৌ খুৱাই বৈ পোৱালি ডাঙৰ কৰোঁ, ডাঙৰ কৰি আকৌ পোৱালিখিনি সেই সময়ে বিক্ৰী দিয়া হয়।
হয় নেকি, অহ আপুনি হাঁহ মানে গোটেই গোহালিতে, মানে গোহা হেৰি আৰু গঁৰালত গোহালিহে, ওলাইছে। গঁৰা়লতে মানে আপুনি পুৰা হা, বিজি হৈ থাকে ন? আপোনালোকৰ বাৰী যথেষ্ট দাম ডাঙৰ নহয়। আপোনাৰ এইখিনি গহ, ধুনীয়াকে মানে গঁৰাল বনাই, অ, গঁৰা়ল বনাই দিবলৈ আপোনাৰ সুবিধাও আছে, অ, কণীও কণীও বিকে নেকি আপুনি কু হাঁহ কুকুৰা কণীও বিকে নেকি অ অ অ অ তাৰ ৰাতিপুৱা আপুনি হয় হয় মই নিশ্চয় লাগিলে মই আপোনাৰ পৰা ল'ম জন অ আৰু তাৰপিছতে আপোনাৰ ছোৱালী কি হেৰি ৰাতিপুৱা সেয়া কামত লাগি যায় মানেকে কাম ক মানুহ ৰাখিছে নে নে আপুনি অকলে কৰে
এই নহয় অকলে অকলে যিমান খিনি পাৰো কৰি আছো এতিয়া
আহ হয় নেকি অ অ হয় নেকি অ অ
কিন্তু সেই ঘৰলে যায়গে যে আহ
অ অ আকৌ ঘূৰি নাহে ন সেই দিগদাৰ হয় হয়
এ নালাগে আৰু নিজেতিয়া পাৰকে কৰি আছো কৰো
অ অ আৰু আপোনাৰ এই ছোৱালী মই বৰ্তমান এতিয়া ঘৰতে হেৰি আগতে ত সেয়া আপোনাৰ এই হেৰি এখনত স্কুল এখনত কৰিছিলে আৰু এই বি ল'ৰা কেইটা এতিয়া ডাঙৰ হৈছে তাহতকো চাব লাগে যে হা শুনা হে মই সেইটো কাৰণে স্কুলখন এতিয়া ত্যাগে দিলো ঘৰতে এতিয়া ইহঁত দুটাকে চাও এ ৰাতি ৰা বাবা হে একে ব্যস্ত কটাই ৰাতিপুৱাই আপোনাৰ শুই উঠিয়ে চিধা আপোনাৰ পানী এইগিলা মাছ খাই আৰু ঝাৰুটোকে হাতত ল এ আ ইহঁতি মানে স্কুল যোৱাৰ আগতে ঘৰটো এবাৰ ঘৰটো শাৰীত দিওঁ আৰু অ তাৰপিছতোত মোক কেইটা ধুয়াৰ লগে লগে ৰাতিপুৱা আহাৰতটো আহাৰ যোগ য কৰো আকৌ আপোনালোকৰ হেৰি কি কয় ইহঁতৰ টিফিন হেৰি কি কয় তৈয়াৰ কৰো ত সেয়া তাৰ পিছতে তাৰমানে এতিয়া মানে ইহঁতক মই সেই হেৰি দিয়া নাই স্কুলৰ বাছ বা ভেন এইবিলাক দিয়া নাই মই নিজেও অনা নিয়া কৰোঁ ঘৰতে আছোঁ যেতিয়া আৰু তাৰ পিছতে মই নিজে দুইতাকে লৈ যাঁও লৈ আহ ঘূৰি আহোঁতে আপোনাৰ সেয়া ৰাতিপুৱা আপোনাৰ শাক পাচলিবোৰ পোৱা যায় যে অ সেইয়া মানে হেৰি কি কয় শাক পাচলি বিলাক হয় অ সেয়া যেতিয়া শাক পাচলি নেথাকে ধৰ শাক পাচলি ফল মূল সেয়া ইহঁতক স্কুলত থৈ সেইখিনি লৈ আহি সি আৰু তাৰপিছত ঘৰত আৰু আকৌ সেই আপোনাক কামত লাগি যাওঁ আৰু ঘৰ মোহৰা কাপোৰ ধোৱা গা ধোৱা তাৰপিছত আকৌ আপোনাৰো দুপৰিয়া হাহঁটো ৰেডি কৰিয়ে আকৌ ইহঁতকেইটাক আনিবলৈ যাবই লাগে নহয়
হয় হয় হয় সময়খিনি পতককৈ যায়গে
হয় হয় আগবেলা দিনতটো মানে বহুত বহুত ব্যস্ততাতে থাকোঁ আগবেলাই কি আৰু গোটেই দিনটোৱে স্কুলৰ পৰা অহাৰ পিছতে আকৌ সিহঁতৰ এয়া উম দুপৰীয়া আহাৰটোক খুৱাই অকমান জেৰাবলে দিও সিহঁতৰ সে কিতাপ বহী বোৰ মানে চাও স্কুলত কি কি কাম কৰালে তাৰপিছতে আপোনাৰ এই ডাঙৰটো মানে কি হয় টিউচন দিয়াইছো তাক এজন গ অ এ হেৰি তেওঁ সেই তাক আকৌ হেৰিয়লে লৈ যাওঁ সে টিউচনলৈ লৈ যাও আকৌ আহি আপোনাৰ ৰাতি আহাৰতো যোগাৰ মানে পতাপট কৰি আকৌ তাক টিউশচনৰ পৰা আনিবলৈ যাওঁ সেই তেনেকুৱাই আৰু উম এ ৰাতি আমি আচলতে সিহঁতক সেয়া হোন সোনকালে মই ৰান্ধি বাঢ়ি সিহঁতক সোন সোনকালে খুৱাই দিওঁ তাতে ৰাতিপুৱা মানে কি সোনকালে শুৱে আকৌ ৰাতিপুৱা সোনকালে উঠিব লাগে যে অ সেই তেনেকেই দিনটো ব্যস্তততা অ আপোনাৰ ছোৱালী জনীটো হে কি ক কোন ক্লাছত পালেগৈ এবাৰ
পাইছেহি তাই
অ হয় নেকি অষ্টম চেনী ন অ আমাৰ এই সৰুটো একেই অষ্টম শ্ৰেণীতে পঢ়েহি অ অ তাই কি কেনেকে হেৰি কৰে আ আপুনি ইমান ব্যস্ততাৰ মাজত কেনেককাে আপুনি সেই ৰাতি আহাৰটো খোৱাই পঠিয়া নে কি অলপ
খুৱাই পঠিয়াও মই ভাত অকমান ৰান্ধি তাইক খোৱাই পঠাও দিনটোলৈ ওলাই যায় যে হয় আকৌ টিফিনো দি পঠিয়ও তাৰ পিছত দেউতাকৰো সময় নাই মোৰো সময় নাই অনা নিয়া কৰিবলৈ স্কুলৰ গাড়ী এখনকে ঠিক কৰি দিছো
অ হয় নেকি অ অ অ ককাইদেউ কিজানি সেই ৰাতি ৰাতিপুৱাই আপোনাৰ হেৰি ওলাই যায় কি জানি নহয় জানো মানে তেওঁ অফি হেৰিয়লে অফিচলে অ অ আহ অ তাৰপিছত
অ হয় নেকি আৰু এনে আপোনাৰ ঘৰ দুৱাৰ ঘৰ চাফ চিকুণৰ কাৰণে কোনোবা সহায়
নাই নাই নাই ৰখা অকলে ময়ে কৰো সহায়কাৰ নাই ৰখা হয় সেই ৰাতিপুৱা শুই উঠাৰ পৰা সে আপুনি কোৱা নিচিনাকেই ঝাৰুডাল হাতত লৈ ঘৰৰ সৰা মোচা সেইখিনি ভিতৰৰ কাম কৰি আ পিছফাললৈ যাওঁগৈ বাৰীত গাহৰি শাক কুকুৰা দানা দিয়া আকৌ তেওঁলোক তাহতক
অ হয় হয় হয় হয় আহ নহয় আপোনালোকৰ ঘৰটো য'ত যথেষ্ট ডাঙৰ নহয় আপোনালোকৰ ঘৰতো যথেষ্ট ত ডাঙৰ নহয় আৰু লগ লগতে বাৰীখনো ইমান ডাঙৰ আপুনি হা সহায়িকা নোলোৱাকৈ যে ইমান খিনি মানে কৰি আছে অ ভাল পাৰিছে
অ এই শাহুমা আছে যে শাহু মায়ো অলপ সহায় কৰি দিয়ে অ অ তেওঁ মোৰ লগত সমানে লাগে
অ হয় নেকি অ অ অ ন ভাল তেনেকে লগে ভাগে কাম কৰিলে মানে আপোনাৰ সোনকালেও হয় অ আৰু নহ'লে ভাগৰ লাগে একদম মানে অৱস্থা বেয়াই হৈ যায়
হৈ যায় অ
অ উম অ অ অ অ অ আপোনালোকৰ বাহিৰেও চুপ কোডাল খো যথেষ্ট ডাঙৰ নহয় তাত
অ আহ তাত সে আপোনাৰ লাই শাক ধনিয়া এনেকে লগোৱা আছে বেঙেনা পুলি
অ অ অ অ
কিবা কিব পাচলি আছে
অ হয় নেকি অ অ
আপুনি বাগিচা কোনো আছে
অ হয় নেকি কি অ অ অ অ এয়া
দিনটো কাৰ্যসূচী দে হাঁহ হাঁহ হাঁহ
দৈনন্দিন কাৰ্যসূচী মানে সঁচাকৈ অ আমাৰ কাৰণে মানে চৌবিশ ঘন্টাটো কমেই হৈ যায় নহয় জানো আপোনাৰ অ ৰাতিপুৱাও হৈ হয় হয় ৰাতিপুৱাতো হোৱাৰ পিছত কেনেকৈনো ৰাতি হয়গে গমেই পোৱা নাযায় অ কেতিয়াবা এনেকুৱাও হয় মানে ভাগৰ লাগিলে আপোনাৰ মানে হেৰি
জিৰাবলৈ সময় নাই ন সঁচাকে সঁচা কথা জিৰাবলৈও সময় নহয় কেতিয়াবা কামেই শেষ নহয় সেয়ে আৰু সেই ৰাতি শুৱ সময়ত। যি জিৰাও মানে এইটোৱে কথা আপোনাৰো সেই একে চাগে
একে একে অ কিন্তু আপোনাৰ দৰে ইমান মানে ধৰক ডাঙৰ ঘৰ বা চোতাল নাই কাৰণে মানে মই সেইখিনিৰ পৰা অকমান মানে হেৰি আছোঁ আৰু উ কি বুলি কয় বাচি আছো আৰু আপুনি বহুত বেছিয়ে কষ্ট কৰিব লাগে হয় উম আহিবচোন আপোনালোকে এদিন গোট গোটেইকেইজনে আমাৰ ঘৰলে আহিবচোন অ আৰু হেৰি আহিলে ভাত খোৱাকৈ আহিব
হয় ন যাম যাম অ অ আপোনাক মই ফোন এটা কৰি জনাই দিম উম কওক
অঁ সেয়া আপুনি সেয়া উ হেৰি কৰিব আহিব এদিন
যাম যাম যা নিশ্চয় যাম আপোনালোকো আহিব আকৌ আমিও যাম বাৰু
অ অ অ হয় হয় যাম বাৰু এদিন দিয়ক অ ঠিক আছে ন ৰাখিছোঁ তেতিয়াহলে হয় হয়
উমম